হেল্ল'।
হেল্ল'।
কি কৰিছা?
একো নাই কৰা, আছোঁ ঘৰতে।
আছা ঘৰতে? একো কাম নাই নি আজি?
কাম কি কৰিব আৰু, এই মই আছোঁ ঘৰতে। মিস্ত্ৰীয়ে কৰিছে কাম।
অ', মিস্ত্ৰী গৈছে। তুমিও লাগিবগে লাগিছিলে আকৌ, কামত।
মই, মই, এই কামত নাই লগা, আছোঁ ঘৰতে। বস্তু অনা নিয়া কামখিনি কৰোঁ।
হা-হাজিৰাটো লৈ ল'ব পাৰিলাহেতেন।
হাজিৰাটো অ', তাকেই, হয় কথাটো। আ-আছোঁ আৰু এনেই বস্তু অনা নিয়া কৰিব লাগে নহয়।
লৈ পেলাই
অ', হয় হয়, ঠিক।
অ', বেয়া নহ হ'ব ন?
বেয়া নহ'ব ন' হয় বেছি বেয়া নোহোৱা নহয়।
কাৰেণ্টটো নাই নেকি বাৰু? নাই নাই ন'? হেল্ল' উম তোমালোকৰ ফালে আছে?
আছে অ'। আজিৰ দিনত আছে দেই, এইকেইদিনতো পানীৰ কাৰণে দিয়াই নাই দিনত।
তাত পানী হৈছিল নেকি?
অ', পানী হৈছিলে আকৌ ম-বহুত পানী, তোমাৰ আঁঠু ওপৰলৈকে পানী।
এতিয়া শুকাইছে নেকি?
শুকালে টো তোমাৰ কালিয়ে শুকালে, অলপ অলপকে। বাকী এনে অকণ অকণ আছে আৰু, খালে চালে এইবোৰ অকমান পাছফালে আছে আ ফালে তোমাৰ পদূলি বাটত অলপ আছে।
মানে খালে চালে আছে?
অ', সেইফালদি পুৰা ধাই ধুৱাই গৈ আছে মানে। এই পুল এটা আছে মানে আমাৰ হেইখন, হেইফালেদি পুৰা গৈ আছে।
অ' অ'।
কালিতো আমাৰ মানে পদূলি বাটৰ পানী খিনি যোৱাই নাছিলে, বাকী খিনি গ'ল। তাৰপা আহি অকমান একে ন', কি এইটো কি বুলি কয়, নল
নলা
নলা নহয় নহয় অকনমান খানি দিছিলো এইটো নহয় একো নহয় জান, নল একোৱেই নহয় হা
কি হয়
একো নহয় নহয় মই হেৰি কোৰ খন লৈ পেলাই অলপ এইটো কাটি দিছিলো এইটো।
অ ড্ৰেগিননিচিনাকে
হম
নলা কাটি দিছিলা মানে
উম নলাটো
অ আচ্ছা আচ্ছা অ তুমি কোৰ ছোৰ মাৰা নেকি
ৰ'বা কোনবা এপাকত মানে দিলো ধামকে পানী ন গোটেইখন গো মুখে-চুখে মানে মোৰ অভস্তা নাই কাপোৰে- কানিয়ে
অ ইয়া আচ্ছা কথা
অ চেচ ৱেদাৰ উম দেউতা শুই আছে মই বোলো মই নাযাও নাযাও কে মানে গুচি গৈছো পানী গছ'কিবলে মন নাই অলপ শুকালে পাছত চালোঁ যে পানীটো ৰৈ আছে পাছত নিজৰে যাব লাগিলে দি দাৰ হ'ব ন এনে ওলাই যাওঁ বুলি ক'লে আকৌ কোৰখন আনি সেইটো অকমান খান্দি দিলতহে মানে সেইটো আকৌ সেই খাললে গৈছে পানীতো
অ অ আটচ্ছা অ
উম হেলনীয়া কৰিলতহে হৈছে
হেলনিয়া কৰিদিলা নেকি অ
উম কে গোটেই পানী আমাৰ ঘৰ চাইদৰ ঘৰতো মানে তোমাৰ ভিতৰতো পানী সোমালে তাহাতৰ আৰু উম তাপা সেইবোৰ চবেই গাঁওৰ মানুহেও ওচৰত মানে এইবোৰ তোমাৰ ইতা চিটা দি দিছে আৱ বিচনা, গডৰেজ কিবা কিবি
ওখ কৰি দিছে মানে
অ ওখকৰি দিছে নহলে কাঠবোৰ বেয়া হৈ যাব ন
এতিয়া মানে পানীটো আকৌ সোমাই আকৌতো নোসোমাই চাগে এবাৰ ওলাই গল যেয়া সেইটোফালৰ পৰা আৰু
অ আমাৰ এইফালে এতিয়া তোমাৰ এই বাদলি পুখুৰীৰ চাইডে আছে
তোমালোকৰ সেয়াত মঠাওৰিটো ভাঙি মানে ডাইৰেক তোমালোকৰ সেইফালে পানীটো আহিছিলে ন
উম হয় মঠাওৰি অ তোমাৰ এই কাকজান নৈখন ভাগিলে ক কাকজান নৈখন আৰু তোমাৰ পুঠিনৈও ভাগিলে ভাগিছে বুলি কৈছে
অ এতিয়াতো বহুত জেগাত ভাঙিছে আৰু ক'বাত ক'বাত ভাঙিছে
অ এইফালেটো জানাই সেয়া মথাউৰি সেয়া ভাঙিলে বনাই আকৌ
অ অ
ভাগিলে ন ঘৰ
অ
উম
চবফিলে হৈ গৈছে এতিয়া মথাৰিবোৰ আৰু আমাৰ ইয়াত, তোমালোকৰ তাত আৰু মানে কি এতিয়া বনাই জেগাটোও মথাওৰি ভাগিলে বুলি শুনিছো ন,
উম বনাই বন অৱস্থা নাই হেখন। উম তাৰ অৱস্থা নাই কালি।
অ অ গম পোৱা নেকি।
ইফালে গোটেই মানুহৰ ঘৰত এতিয়াও মানে পানী আছে অকমান মানে ই দ হয় তাহাঁতৰ ঘৰ মানে ৰাস্তা তাটে মেইন ৰোডৰ
অ,
তাকে এতিয়া গৈছিলো নহৈ বাক থবলৈ তেতিয়া দেখিছো মানে ৰাস্তা এইটো ডিভাইডাৰটো যে।
উ,
হেল্ল', হেল্ল' হেল্ল'
হয়,
শুনিছা।
শুনি হেল্ল মই শুনি আছো।
অমাতো মানে মতা নাই ন সেইকাৰণে মানে শুনা নাই নেকি
অঁ, মই মাতি আছিলো মানে মাতটো যোৱা নাই চাগে।
অ, তুমি মাতটো নাইঅহা কিন্তু
অ,
অ লৈ আহিম এতিয়া মানে মানুহবোৰে শিবিৰ পাতিছে ৰাস্তাৰ মাজত ওপৰৰ সেই ত উম এ এটা চাইডে গাড়ীবোৰ গৈছে ইমান মানে জাম লাগিছে।
অ এতিয়াতো শিৱসাগৰ ৰতো মানে বেতবাৰীৰ ওচৰত বোলে বন্ধ কৰি দিলে এতিয়া
অ জানো এতিয়া আমাৰ আমাৰ চাইডে নাই এইটো চাইডে মানে সেইটো চাইডে গৈছে
আচ্ছা তিয়কৰ ওপৰত যে পানী গৈ আছিল পানীটো কমিছে নাই এতিয়া। ৰাস্তাৰ উচৰেদি
হা,
গম পোৱা নেকি তিয়কৰ ওপৰৰ ৰাস্তাৰ মেইন ৰাস্তাৰ ওপৰেডি পানী বৈ আছে বুলি কৈছিলে কমিছে নাই গম পোৱা নেকি এতিয়া।
হা হা কি কৈছা।
তিয়কৰ মেইন ৰাস্তাৰ ওপৰেদি পানী বৈ আছে বুলি কৈছিলে এতিয়া, কমিছে নাই বাৰু গম পোৱা নেকি। শুকালে ন অ এতিয়া মানে মেইন ৰাস্তাত পানী নাই ন।
অ মেইন ৰাস্তাত পানী নাই আমাৰ যিটো ৰাস্তা মানে সেইটোত তোমাৰ পানীটো অলপ আছে ৰাস্তাত পথাৰৰ ৰাস্তা মানে সমান হৈ আছে
আচ্ছা অ আহ আৰু এতিয়া তেতিয়াহলে সেইটোফালে অলপ শুকাইছে ন তীয়কৰ ফালে।
অ আমাৰ ফালে শুকাইছে তিয়কত অ শুকাইছে আমি তিয়কৰ ফালে নাজানো বাৰো কি হৈ আছে।
অ এতিয়া এইটো চাইডে আহিছে মানে পানীটো।
অ, বালে ফোন কৰিছিলে তাইও কৈছে তোমাৰ ৰেল ষ্টেচনৰ ওচৰত পানী বোলে গোটেই।
অ' শিৱসাগৰটো এ টি ৰোডটো বন্ধ কৰি, এ টি ৰোড কমলি বন্ধ কৰি দিয়ে তো কম্প্লেত পানী হৈ গ'ল, সেইটো কাৰনে বন্ধ কৰি দিলে বোলে। পানীটো মানে এইটো চাইডে আহি আছে সেইফালৰ পৰা।
উম, উম।
সেইটো চাইডৰ পৰা আহি আছে। দুখন নৈ ভাগি গ'ল, দুখন নছিল আজিৰটো ভাগি গ'ল, চবফালে মানে মিলি গৈছে আৰু। উম, এতিয়া আমাৰ ইয়াতো অলপমান অৱস্থা বেয়া হৈ আছে বুলি কৈছে। এই আমাৰ ইয়াত এইফালে দিখৌ দি, দিহিংমুখতো মানে অলপ বেয়া হৈ আছে।
অ'।
দিচাঙৰ, আমাৰ এইফালে ইমান পানী নহয়, ইমান তেনেকে হোৱা নাই আৰু। এ, ভগা নাই, যদিও ভাগে তেতিয়া আৰু হেৰি ন, সেইফালেতো শুকাই আছে, পথাৰে শু কাই আছে, পথাৰ একদম মাটি ওলাই আছে।
তোমালোকৰ সেইফালেটো চাগে ডিমু নৈখন ভাগিলে, সেই মাথাউৰি ভাগিলে পানী হয় চাগে ন'?
অ' দিমৈ নৈ মথাউৰি তেনেকে আমাৰ এইফালে নহয় টো এইটো চাইড বেলেগ হৈ যায়। ডিমৌ, আমাৰ এইফালে মানে পোনে পোনে এখন আছে দিহিং নৈ বুলি কয়, সেই দিহিং নৈখন ভাগিল আমাৰফালে পানী হয়।
আচ্ছা।
উম। সেনেকুৱা কথা। আ, বাকী আৰু উ
ৰাস্তাৰ ওপৰত যে যিমানে মানুহখিনি আছে ন' দেখিয়ে কিবা লাগিছে। তিৰপাল এনেকে
তেওঁলোকৰ দিগদাৰ হৈছে। আ
সেইটোয়ে। আচলতে নাগালেণ্ডৰ পানীটো এতিয়া কি হৈছে এইবিলাক সমস্যা যদি হেৰি হ'লে আৰু ভাল হব, মানে পানীটো এইফালে আহি আছে সেই ফালৰ মন, পানীবোৰ চব এইফালে আহি আছে। উম। সেই তোমালোকৰ কাই গৈছে আকৌ পানী নহয় আৰু যদি বহুত বেছি পানী হৈ যায় তেতিয়া হ'লে তোমালোকৰ তাত মানে পানীটো হ'ব আৰু তোমালোকৰ তাত পানীটো হ'লে এইফালে বহুত বে বেয়া হৈ যাব।
বেয়া হৈ যা উম।
উম, আহি গ'ল যে।
আমাৰ এইটো এতিয়া যিটো ৰাস্ত উ, সিহঁতোটো গোটেই কালিলৈকে অৱস্থা নাইকিয়া হৈ আছিলে। আজি ৰাতিপুৱা নাইকিয়া হৈছে অলপ অলপ। হ'লেও পথাৰত মানে বহুত পানী আ আহ'মানতে আছে পানীটো।
অ' সেইটো কথা ন'? পথাৰৰ মানে একদম সমান হৈ আছে, অ'। মানে পথাৰৰ চাগে তাত কমপ্লি, ধান চানবোৰ অৱস্থা নাইকিয়া হ'ল আৰু ন'? ৰুইছিলে নাই আজি এইবাৰ?
আ-আমাৰ এতিয়ালৈকে ৰোৱা উ, কঠীয়া পাৰি থোৱা আছে বুলি। আমাৰ সেই উম, মানে বাজনী, পেহীৰ ছোৱালী এজনী এইফালে তোমাৰ গৰখীয়া উম, সেইফালে সেইটো চাইডে মানে আউ যোৰহাট, মালোৱালি এইফালে।
উম।
সেইফালে গোটেই মানে বুৰি আছে ন' এতিয়া তাত কিমান দুহেজাৰ মান দি পেলাই তোমাৰ মাটি এ, হেৰি কৰাইছিলে কৈছিলে। হাল বোৱাছিলে, নে কি কৈছিলে, নে কঠিয়া পৰাইছিলে।
অ
খৰচ কৰি মানে এতিয়া চব ডুবি আছে সেইফালে পানী চব ৰুই উম বহুত ৰুইছিলেও বোলে। অৱস্থা নাইকিয়া হৈ আছে বোলে চব শেষ।
আমাৰো বহুত দিগদাৰ হৈ আছে, এতিয়া আমাৰ ঘৰ ফালে মিস্ত্রী কাম কৰি আছিলে। এতিয়া মানে শিল অৰ্ডাৰ দিয়া আছিলে বিহুবৰৰ পৰা ডাইৰেক্ট, এতিয়া শিলৰ গাড়ী আহিব পৰা নাই বিহুবৰ তাত বহুত পানী হৈ আছে মানে, পানীত গাড়ীখন সোমাই যাব যদি আনি লৈ আনে। মানে এতিয়া প্ৰায় বহুত মানে পইচা ৰখি আছে তাত বস্তু আহি আছে আহিব পৰা নাই মানে তাহাঁতি ইফালে আমাৰ এতিয়া চৌবিশ তাৰিখে শ্বট দিবই লাগে বাকী চব ৰেডি হৈ গ'ল এতিয়া এতিয়া মানে দিগদাৰ হৈ গৈছ অ নাই লোহাৰটো ফিটিং কৰিব আজি আৰু আজি ফিটিং কৰিব কালিৰ ভিতৰত উম এতিয়া সেইকাৰণে কি হয় আৰু যদি কেনেবাকে পানী চানি কমে আৰু তেতিয়া হ'ব নহ'লেতো বহুত পইচা সোমাই আছে মানে দিগদাৰ হৈছে ইয় কিছুমান এখন খোৰাঙৰ দোকান আছে কিন্তু সেইখন দোকানত মানে ডাবুল লৈছে মানে যিমান দাম হয় সেইখন তাহাঁৰ ট্ৰাকখন আহিব পাৰিলে মানে সেইটো কাৰণে তাহাঁতি বহুত পইচা লৈছে তেনেকুৱা কৈছে বালিও পাবলৈ নাইকিয়া হৈছে, বালি চবতে পানী হৈ গৈছে যে। মাটি বোৰ উম,
তেও বালি পাবলৈ নাই।
উম, সেয়াই আৰু
আমাৰো গোটেই ধান, চাউল অৱস্থা নাই, খাবলৈ চাউলে নাই।
আমাৰ এইফালে এটা ভাঙো ভাঙো হৈ আছে আ গৰুসুতি বুলি কয় আমাৰ এই দখত পৰা যদি ভাগি যে তেতিয়া আমাৰ ইয়াত পানী হৈ যাব মানে পুৰা পানী নহয় আৰু অলপ অলপ পানী হ'ব আৰু তাকে মানে পানীটো অলপকৈ আহিব বুলি কৈছে। কি কৰে এতিয়া আজি ইমান বস্তাতা বাঢ়িছে বুলি কৈছে কি ক বাহি বাহি বাঢ়ে নাবাঢে যদি বাঢ়ে তেতিয়া ভাবিব আৰু নহ'লে নাভাবিব চাগে পটকে নাভাগে বাৰু আহ ইয়াত আগতে এবাৰ পৰা তেনেকুৱা হৈছে পুং চুং ওলাই যায় কিন্তু ৰখি যায় পানীটো আকৌ ভাগি নাযায় পতককে
উম উম তাকে আৰু কি হয় বহুত নষ্ট হৈছে
উম এইবাৰ মানে বৰ চব একেলগতে ভাগিছে স এইটো এইবোৰ আচৰিত কথা হৈছে কিন্তু এইফালে ভাঙি গৈছে সেইফালে ভাঙি গৈছে আমাৰ বৰ্তাহঁতৰ মানে তাত পুৰা বহুত দিগদাৰ হৈ আছে মানে এ বহুত পানী বহুত বাঢ়ি গৈছে মানে দিখ নৈত আহ যদি কেনে বাকে মথাউৰিটো বৰ্তমানৰ মানে একদম ওচৰতে আছে অ বতাহত তাৰ লক্ষ্মী নগৰত যদি অলপমান যদি হেৰি হৈ যায় মানে এইটো মানে আগতেও হয় বাৰু মথাৰি একদম সমান লেভেললৈ আহিায় পানীটো কিন্তু আগতলৈ বহি যায় এইবাৰ মানে এতিয়া মথাৰৰি সম এতিয়া এইবাৰ চবতে ভাগিছে নহয় সেইকাৰণে অলপ ভয় লগা কথা হৈছে যদি ভাগি যায় মানে তেতিয়া পুৰা পানী হৈ যাব সেইটো কাৰণে তাহাঁতি চব বস্তু আস্তু ৰেডি কৰি থৈছে আৰু লগ মানে তাহাঁতি গুচি আহিব তেতিয়া উতি য তেনেকুৱা কথা
অ আমাৰো ভি ভিতৰত সোমাবলৈ অলপ বাকিয় ভাল নুশোমালে সোমোৱা হলে কি হ'ল হ'লে ঠিক নাই
অঁ তাকেতো তোমালোকৰো বহুখিনি আহি গৈছিলেতো পানী ন।
উমঁ! এটা ষ্টেপ বাকী থাকিলে এতিয়া আৰু তাৰ পৰা ৰাতি নটামান বজালে চাইছোঁ যে পাই পাঁচ ষ্টপ কমিলে। মই বোলো পানী কমি কমিলে যেতিয়া যাবগে আও তাৰপৰা ৰাতিপুৱা চাইছো বো চাই আছে দেখিয়ও ভাল লাগিছে।
পাই গ'ল ন। এটা ষ্ঠেপ মানত উঠি যোৱাৰ লগে লগে লগালগ পানী সোমাই গ'ল তে ভিতৰত অ
অঁ সেইটো ষ্টেপটো যদি সোমাই যোৱা হ'লে আৰু চেছ আৰু গোতেইখন।
তাকে বৰ দিগদাৰ সেইবোৰ এটা
চাউন তটাউল বোৰতো সেইবোৰ বোইলে আৰু
চাউল মানে তোমালোকৰ কিহৰ কিহৰ চাউল কেনেকে?
এইবোৰ মানে এইবাৰ মানে যিবোৰ ধান আছিলে কৰা খেতি কৰা।